এ পাইচা। আহ
হেল্ল'
আহ শুনা পাই আছ
অ আহছে ম অ আহিছেমানান
আহ।
হয় এক চেকেণ্ড।
আহ।
এক যা ইয়াৰ পৰা উৰা বহি থাক
হা
কৈ থাকিবা
মৰা কি কয় আ মই কি কৈছিলো অহ উম গেডু পপাই অ সেই যে মানে মই একবাৰ মই ডাক খুছিলো যে তো এতিয়া মানে লগৰ কথা মোক কোৱা তেনেক মই সুধিছিলো কি স্কুলৰে হয় নেকি লগ তেতিয়া তাই কৈছিলে নাই এই শিকা আহ চাহজাহান আৰু উৰজান এই তিনিটা মানে চেইম স্কুলৰ পৰাই আহিছে
অ তে
চৌ সেইটোৱে তই সুধিলি না তই কেনেকে গম পালি বেলেগ স্কুলৰ হয় চ' সেইিত তেতিয়া গম পাইছো
অ তে আগৰ পৰা চিনাকি নহয় নেকি এইটো বুলি
আগৰ পৰা চিনাকি কেনেকে হব কলেজতে আহী হৈ হৈছে দেখোন
হয়
ঠিক আছে ন হা
চাহজাহৰ পিছফালেকিবা লাগি আছে
এই নাজানো আৰু কিৰি তাই ব মৰিব কিন্ত নাৰে
কল বো চাহজানৰ বেষ্ট ফ্ৰে
উম চাহজাহানৰ বেষ্ট ফ্ৰেণ্ডৰ দৰে আছিলে
দুদিনত
দুদিন ন দুদিনৰ নহয় সিহঁতে টুৱেটি টুৱেণ্টি ফাইভৰ পৰা স্কুল কলেজ খুলছে ন তেতিয়া
ো মালো আম এখনকে কে
নাজানো আৰু কেনেকে পাবা বাদি কি কৰিব কব আৰু মোক ত তাই মোক যদি তাই কৈ নাই এনে কেএনেকে কৰি কিনে ইয়াত মাততি আন কিবা কৰি আন মই ঘেণ্টা হল
অহ
তাই একবাৰ কৈছিলেও এ তইয়ে মাতিল না তাই তাই কৈছিলে যে মোৰ নম্বাৰ ফোন কৰি কিনে সয়াক মাত বুলি মই কৈছো না না ময়ে কথা পাতিব নোৱাৰো এনেকে এ বুলি এনেকে ক কৈছো
অহ আ
উম
মইতো পাত্তা নিদিলো হয় এনেককা মানুহৰ হলে
উহু এতিয়া কৈ আছ
সেটো সচাই ভাত পানী? দ
এ চ তি কথা পাতিলত সেনো ফাষ্টত, চব কথা পাতি কেনে তাৰ লগত যদি ক্লাছ কৰিল পিছতকে, অ
অ
অ চ তই যদি এনেকে মানে, আগতে কথা পাতি পাতি কিনে, পিছতকে ক্লাছো কৰিলহেঁতেন, মানে ভালকে কথা পাতিলহেতেন, পিছতকে যাই কিনে এনেকে গম পালিহেঁতেন তই কি হঠাতে এৰি দিলিঁহেতেন নেকি?
অ
হৈছে, বাচ- বাচ
তই ভাব তই এতিয়া ভাব তোৰ কোন চান্জ লাগে কিয়? হা